হেল্ল', কি কৰিছে? হেল্ল'। হেল্ল'। শুনিছে নে? কি কৰিছে বোলো?
হেল্ল'।
অ', শুনিছা?
শুনিছো, আপুনি কি কৰিছে?
হেল্ল', শুনিছা? হয় এই ভাত খাই উঠি এই কিবা এ পাকঘৰটো চাফা কৰি আছিলোঁ। গাখীৰ গৰম কৰিছিলোঁ, পাকঘৰ চফা কৰিছিলোঁ।
অ' ভাত খালে নাই?
তুমি কি কৰিছা?
মই এয়া ঘৰতে মই এ ঘৰতেই ত' সিটো কৰি আছো আৰু।
অ', অ'।
ভাত কিহে খালে?
ভাত আজি ভাত আজি যেনে সুধা। মাছৰ চাটনি আছিলে বাৰু। তাৰপিছতে দালি, দালি আছিলে ৰাকৌ ৰঙালাও ৰঙালাও আলু ভাজি।
ক'ত এয়া সুদা নো সুদা নহয় দেখোন।
নহয় ৰঙালাওটো এনে খাবলে ভাল লাগে আনক ক'বলে বেয়া লাগে।
কিয়?
বাৰু ভাল পাওঁ।
অ'।
মানে মাছ মাংসটোৱে কৈ ভাল লাগে।
অ', মাছ মাংসটো বাৰু ভালে লাগে কৈ পেলাই।
হয় নাই? তুমি খালা নাই?
মই ভাত নাই খোৱা মই বনাহে আছে উঠিছোঁহে অকমান আগত।
কোনে বনাইছে ভাত?
এ ভাত নবৌৱে বনাইছে।
অ', অ'।
এম, ভাত বনাই আছে তাৰপা মই সে উঠিলোঁ উঠি লৈ পেলাই চাহকন খালোঁ। খাই লৈ পেলাই বাহিৰতে বহি আছোঁ ৰ'দটো ইমান ওলাইছে।
অ', অ'।
একো কৰিব লাগে মন যোৱা নাই।
অ'এনে তুমি কিমান ডাঙৰনো গমে নাপাও নহয় মই।
আ?
কিমান ডাঙৰনো গমে নাপাওঁ
বি এ পঢ়ি আছোঁ।
অ'বি এ পঢ়ি আছ, অ' বে পঢ়ি আছা। ক'ত পঢ়িছা?
মই আপোনাৰ এ এই ওচৰৰ কলেজ এখনতে।
অ'থেৰাচ কাটত নেকি?
অ' অ' ঠিকে আছে তেতিয়া ভালকে পঢ়া-শুনা কৰা ন'।
তাকেহে ঘৰত ভাল হেল্ল'
অ',
ঘৰত ভাল?
অ'ভালে, ভালে মায়ে ময়ে আছোঁ অ'এতিয়া বৰ্তমান। উম, দেউতা বজাৰলে গৈছে।
অ'অ'আজি বুধবাৰ নহয়।
কোন-কোন-কোন আছে গা
এ আজি বোলো বুধবাৰ নহয় বজাৰ বহিব?
আমাৰ ইয়াত চেংমৰা বুলি কোৱা জেগা এখন আছে তাতে বহে বজাৰ।
অ',
ঘৰটো কোন খিনিত তোমালোকৰ?
আমাৰ ঘৰতো এ এ এতিয়া কা আপুনি এতিয়া কোন, কোন বা চিনি পায় এতিয়া।
অ'তাকেহে।
তে চিনি নেপাই ন' এতিয়া কব মানে এনেকে কৈ দিবলৈও এতিয়া তোক চিনি পায় নে নাই নোপায় বা।
নোপাবও পাৰো চাগে হ'ব পিছত সুধি লম তেতিয়া।
অ' লগ পামেই নহয় আৰু
উম, উম।
লগ পালে আমাৰ ঘৰত মানুহ সেয়ে অ' আমাৰ ঘৰত মানুহ আ আপোনাৰ এইয়া মা, মই, নবৌ, দাদা সেয়াই আৰু
অ', তাৰপিছত আৰু কি কৰি ভাল পোৱা গান চান, গান চান গোৱা নেকি?
এই মই গান নাগাও মোৰ মাত যিটো হেয়া আপোনাৰ গান গালে সেই মানুহ পলাব।
অ'পলাব নেকি? মই নেগাও মই
অ' এ এনেই বাথৰুম চিংগাৰ বুলি যে কয় সেইটো আৰু এনেই ঘৰতে
অ'তেনেকে চবেই, তেনেকে চবেই হয় আৰু
অ'কিন্তু এই আপোনাৰ অ'তেনেকে হয় কিন্তু এই আপোনাৰ হেৰি এনেকে এই ক'বাত গাই মেলি এনেকে কম্পিটিচন কওঁ এই বিহু অকল সেই বিহু নাচোতেহে যি গোৱা হয় আও অকমান, অকমান।
অ' বিহু চিহু নাচা নেকি?
অ'বিহু-বিহু নাচো বিহু এনেকুৱা বিহুৰ দলত প্ৰগ্ৰেম -চগ্ৰেম বিলাক কৰোঁ নহয় সেই বিহু চিহুত অঁ কেতিয়াবা সেই বিহুত- তেনেকে আপোনাৰ বৰ বিহুতিত নাচিবলে- তেতিয়া সেই কিন্তু অঁ আৰ- কেলে লাজ লাগে গান গাবলৈ সেই মাতো বেয়া যে-
উমঁ ভালে বাৰু মাতো ভালে শুনিছোঁ।
এ কথাতহে সুৰো বেয়া-
অঁ তাৰপিছতে হেৰি- অঁ হে কি খেতি বাতি কেনেকুৱা?
খেতি বাতি খেতি বাতি ঘৰতে কৰে খেতি বাতি- খেতি কৰিছেহে এতিয়ালৈকে মানে হে আপোনাৰ এইটো- কি বুলি কই এটো কঠিয়াই পেলালে আৰু তাৰপা - এইকেইদিনতে হাল বাব আৰু
অঁ অঁ!
আপোনালোকৰ এই পানীত ঢেৰ গোটেই বগা একেবাৰে।
অঁ তাকে ইহঁতৰ এইফালে পিচলা নদীত। আগফালেও হেনো পানী উঠিছে বুলি কৈছে আগফালে উঠিছিলে কালি এতিয়া শুকালে চাগে বাও।
অঁ আপোনালোকৰ-
আমাৰ আমাৰ ৰুম আৰু এই সাতৰ পাছতে ৰুব আৰ আমাৰ ৰুব হ'লে কঠীয়া ডাঙৰ হ'ল।
অঁ।
সাতৰ পাছতে মানে কঠীয়া তুলিম আৰু আধি দিয়ে বেলেগক। তাৰপা এইবাৰ আকৌ মই মানে মা ঘৰত আছোঁ নহয় মই বোলো এইবাৰ- ঘৰত অলপমান কৰো দুবিঘা মান সেইকাৰণে দুবিঘা এটা কৰিবলৈ লৈছো বাকীবোৰ বেলেগে কৰিব।
অঁ অঁ আমাৰ সেই-
এতিয়া ৰুৰ নহয়-
ৰুয়ে নি?
আগতে ছোৱালীতে ইয়াত লোৱা হয়ঁ নহয় মাতি ৰুও নহয় তাৰপিছত এইবাৰ বোলো ঘৰতে- সুমিত্ৰা বোলো ৰুও এবাৰ বোলে তহঁতি গোটেইখিনি নিদিবি এহেতক আধি সেই বুলি কলোঁ। সেইটো কাৰণে মানে এতিয়া অলপমান দুবিঘা মানে থৈছে দুবিঘা ঘৰতে কৰিম আৰু এবা।
অঁ আমাৰ সেই আধি অঁ আমাৰ সেই আধিলে সেই নকয়।
উমঁ!
আমাৰ সেই আধিলে মানে নকৰে আমাৰ ঘৰতে কৰে।
আছ অঁ। আমাৰ এইবাৰহে নহলে কিমান বছৰ হ'ল উমঁ! অঁ! আমাৰ বহুত বছৰ বেলেগকে দিয়ে কৰিবলৈ এইবাৰহে আমি এই দুবিঘা এটা কৰিম মানে। গোটেইখিনি নকৰোঁ।
অঁ আমাৰ সেই মাটি বেছি নাই নহয় তিনিবিঘা- তিন বিঘাহে আছে তাপা সেই তিনিবিঘাটোকে ঘৰতে কৰো কিনো আকৌ আধিলৈ দিম মই সেই তিন বিঘাই আও।
অঁ আধি দিলে মানে নাইকিয়াই হ'ব দেখোন।
উমঁ সেইটো কাৰণে হে নাই দিয়া বোলো ঘৰত। তাতে ঘৰতে কৰিম ঘৰতে এ মানে ৰোৱনী লগাই- আপোনাৰ কিন্তু সেই ঘৰতে কৰা হঁয় আও। অঁ হেৰি নবৌও যায় মইও-
পাগল হৈছে এইটো।
মা ভাত বনাইছে অ
অ
নবৌও যায় তাৰপিছত ময়ো, মাই স্কুলত অ
অঙ্গনাবাদিত কৰে ন অ অ ঠিকে আছে তেতিয়া এতিয়া আজি স্কুল বন্ধ বন্ধ অ হ'ল হ'ল
আজি বৌ হেৰি স্কুল গৈ আছে স্কুল বন্ধ নহয় আজি বুধবাৰ হে
অ অ মা স্কুলত আছে এতিয়া নবৌহে ভাত বনাইছে হয় নহয়
অ
দাদাই কি কৰে
দাদা এ ঘৰৰ দোকান এখন আছে ঘৰতে
অ অ
দোকানখনতে লাগি মেলি থাকে আও
উম
তাৰপৰা সেই জুলাই মাহত কি খানা চানা নাখায় নেকি
কিটো
জুলাই মাহত খানা নাখায় নেকি
খানা
অ
খাই
অ নহয় এনেকা এই এনেই এনেই যে ঠাই লোৱা আপোনাৰ নদী পাৰে চাৰে ওচৰত যে খায়
এ খাই মানে হেৰি আকৌ জুলাই মাহত আৰু ইমান পানী হয় সেই নদীৰ পাৰত ফটকে পানী বাঢ়িব পায় সেইকাৰণে নাখায় আও হয় নহয় কোন সময়ত নদীয়ে নদীয়ে বৰষুণ কত পাহাৰ দিলো মানে পানী উঠি যাব ঠিক নাই নহয় সেইকাৰণে চাগে নাখায় বুলি কয় আও
তাকেহে আমাৰ বাৰু এইফালে চেঁচা বুলি জেগা একন আছে সেইকনত খাই ধেৰ মানুহ হয়
এতিয়া জুলাই মাহতো খায়
এই জুলাইতহে বেছি হয় আপোনাৰ একদম ধুনীয়া একদম ৱাটাৰ পুল এটা আছে তালে একদম বহুত অ তালে চব যায় একদম মানুহ বিলাক
অ এতিয়া হেৰি আকৌ চেঁচা, চেঁচা পোঙাত খাই চাগে, অ', তাত, দাত অ', তাত আগতে সৰুতেহে গৈছিলো, সৰুতে মানে ক'ত জানা, মই যেতিয়া যেতিয়া এল পি স্কুলত আছিলো তেতিয়াই যোৱা, আজিলৈকে গৈ পোৱা নাই।
মোৰ বা
জনী হ'লো আও।
ই, এতিয়া তেতিয়াহ'লে বহুত চেঞ্জ হ'লাও। এতিয়া সেইয়ে, আপুনি তেতিয়াই যোৱা, উম।
উম, আকৌ মেঘালয়ত মেঘালয়ত থাকে আমাৰ মানুহজন মানে, সেই মেঘালয়ত যাওঁ যেন তাত তো, ৱাটাৰফল আছে আও যাওঁ, শ্বিলঙতো ৱাটাৰ ফলচ গৈছো, এলিফেন্ট ফলচ
সেইবিলাকলে নাই যোৱা বাৰু দেই সেই সেইবিলাক মানে কি, গৈ পোৱা নাই আজিলৈকে, কিন্তু আমি এই ওচৰলৈকে যাও আও, সেইকণতে আছে, আও ইমান দূৰলৈ কেলে নো? '
যায় ন', কিবা
ই
ৱাটাৰ ফলটো বহুত ওপৰ পৰা আহে নহয়, পানীবোৰ চাগে ধোঁৱা, কুঁৱলিৰ নিচিনা হৈ পৰে চাগে, চাই কষটো এতিয়া?
তাকে হেৰি আপোনাৰ, সাঁতুৰিব নজনা মানুহে যাব নোৱাৰে।
অঁ', ভিতৰত হয় নহয়?
অঁ একদম বহুত দ' পানী, পানী অঁ'। ই, মই এবাৰ, হেৰি গৈছিলো, মানে বহুত দ' আপুনি সা সাতুৰিব নোৱাৰিলে যাব নোৱাৰে তাত।
উম, আকৌ ফতকে পানী কেতিয়াবা হৈয়ও যায়, বেছিকে তাতো।
আৰু সেই এতিয়া, ভিতৰ, অ', ভিতৰ জেগালে ঠাণ্ডা একদম। একদম ভূত মৰা, একদম বহুত ঠাণ্ডা আকৌ মানুহৰ ভৰি চৰি একদম হেতা পৰি যায়গৈ।
অঁ দেখিছো নহয় এবাৰ, ভিডিঅ' এটাত হেৰি, ফেচবুকত কোনোবাই ভিডিঅ' কৰিছিলে, আমাৰ গহপুৰৰ চাইদে কোনোবা নেকি, তাৰপিছত হেৰি ভিতৰত মানে যাওঁ তে, ভিজিঅ' কৰি কৰি গ'ল, আহোতে পানী বহুত হৈ গ'ল, ডিঙি পাৰ হৈ গ'ল। এডিঙি পাৰ হৈ গৈছে পানী হেৰি হৈ গৈছিলে, ফটকে পানী গুচি আহিলে মানে, সেইফালে, সেইফালে বৰষুণ দিছিলে চাগে অৰুণাচলৰ ফালে।
অঁ'।
হে তেনেকুৱা, ভয় লাগে এইবোৰ তেনেকে সোমাই যাবলে, আকৌ কাষলে বাৰল যাব নোৱাৰে নহয়, দুই চাইডে পাহাৰ হে আ, শিলৰহে আ।
অঁ সেইটো হয় আকৌ।
উম।
বহুত ভয় লাগে আজিকালি, আজিকালি দিন, বাৰ, ইমান মানুহ বিলাক, ক'ত কি হয়, ধৰি
তাকে হে, ঔ', এনে আমি ইমান একে ভিতৰলে নাযাওগৈ এনেকে সেই ওচৰতে থাকোঁ। গলেও মানে একেবাৰে সেই তাত নোপাওঁগৈ ধৰক, মুখৰ আগতে এনেকুৱা নদী-চদী আছে নহয়, তালৈকে কে যোৱা হয় আও, ইমান দূৰত নেপাওঁগৈ। নযাওগৈ ইমান, ভয় লাগে। উম, আৰু ঘৰতো যাবলৈ নিদিয়ে বাৰু, হ'লেও আও ঘৰত কাজিয়া মিলি কৰিলে আও মানে কৈ মেলি যাওঁ আওঁ।
অঁ'। হ'ব দিয়া দেই, মই সেই পাকঘৰ, পাকঘৰলৈ যাওঁ দেই, তুমি তুমি কি কৰা?
মই এইয়া, গা ধুমগৈ।
অঁ অঁ ঠিক আছে।
অ ঠিক আছে দিয়া।
অঁ অঁ অঁহ হ'ব।